হয়
হেল্ল' শুনিছা‌ নাই হেল্ল'
আহ আহ শুনি আছো
আহ কি খবৰ
াৰ চিন্তা ন তেন
মাততো অহা নাই ভালকে
হেল্ল 'হেল্ল হেল্ল 'হেল্ল হেল্ল হ্ মাইকেষ্টিং মাইক কষ্টিং
হব শুনিছোঁ
আছো আৰু জি
উম
কোৱা তুমি কোৱা
কিনো হ'ম হয় মোৰ ফুৰিব যাব মন গৈছে ইমান বৰিং লাগিছে ঘৰত থাকি থাকি
ট্ৰিপ এটা প্লেন কৰা আকৌ
কৰিব তোমাৰ চবে প্লেন কৰিব ফ্ৰষ্ট পইছা আৰু
হা
উম ট্ৰিপটো আৰু প্লেনটো হৈয়ে যাব বাৰু পাছত আৰু
পইচা তোমালোকৰ পইচা কমি হৈছে নি ইমান ইমান পইচা আছে
হু
হেল্ল'
সেইটোৱে আৰু কি কম মান
মৌন ওপৰ ৰাখি আহ সি কথা পাতিছা নেকি আজি
হা
মৌন ব্ৰত ৰাখি পিনে কথা পাতিছা নেকি আজি
কি কম আৰু মানে
কথা কোৱা।
অলপ কথা ক হওঁ মানে কথা কোৱা অলপ মানে কম কৰিছো মই বুজিছা নাই।
তো কল কিয় কৰিছা।
কল জানো কলটো মানে ফটককে দাইল হৈ গ'ল মানে দাইল হৈ পেলাই নিজে কলটো লাগি গ'ল।
পাতি দিওঁ তেনেহলে
তিমনিয়ে কৰি দিছে কল তো
জেমিনাই কোৱা কাটি দিবলৈ তেনেহলে কল দওঁ
এনেুৱিট অৰ্ডাৰ দাব ন হয় ন
মই কাটি দিওঁ ঠিক আছে।
যো
হব হ'ব সেই হেৰি ট্ৰিপটা প্লেন কৰা ফুৰিব যাব মন গৈছে অৰুণাচল চৰুণাচল
উনছে মই ল আছ কিব এ মে মে গৈ আহিছো।
তুমিয়ে যোৱা আৰু অকলে আমাকতো কত নিয়া আৰু লগত অকলে পুৰা মানুহ
নহয় নহয় হেৰি কি কয় এই খুুড়াৰ কাম আছিলে কিবা এই খুড়াৰাৰ লগতে গৈছিল এনেকা খুৰা টাইপত যোৱা নাই মানে। খোড়াৰ কাম আছে দুদিন এনেই থাকিলো চাগিলো। বহতো এনেইছো এনেকা ফুৰা নাই এনেকুৱ মানে পিকনিক চিকনিক বাইক হেৰি কৰিব যোৱা নাই।
হয় নেকি?
উম! খোড়াৰ কিবা কাম আছিলে ত খুড়াই মানে অকলে গ'ল গৈ ত' মোক কলে আৰু
আতছা। অ বাত হে। উম! মোৰ তো ফুৰিব যাব মন গৈছে ইমান ঘৰত থাকি থাকি আমনি লাগিছে। আৰে
আৰু ক'ত যোৱা, কেতিয়াবা নেপাল গৈছা নেকি?
হেল্ল'!
নেপাল গৈছা নেকি এতিয়া বুলি সুধিছো।
ক'ত ক'ত?
নেপাল!
নাই যোৱা ঐ মই তোমাৰ ডিষ্ট্ৰিকৰ বাহিৰে হোৱা নাই।
বাপৰে!
ফুৰিবই নিদিয়ে।
উ
কৰবাৰ লগত লগৰ খিনিৰ লগত ট্ৰিপ এটা প্লেন কৰো বুলি ভাবো ঘৰৰ পৰা পাৰ্মিশনটোৱে নিদিয়ে। পইচা চইচা চব মানে ঠিক হৈ যায় মেনেজ হৈ যায় ত' ঘৰৰ পৰা পাৰ্মিশন দিদিয়ে। যেতিয়া ঘৰৰ পৰা পাৰ্মিশন দিব তেতিয়া পইচা নিদিব পইচা নিমিলে। চব ফালে মানে মোৰ মাথাটো বেয়া হৈ যায়।
ত' হেৰি যে মোৰ লগৰ জনী যে
তাইয়ও কৈ আছিলে ফুৰিব যাওঁ বুলি তোমাৰো লগৰ লৈ লোৱা বলা ফুৰিব যাওঁ অৰুণাচল ফালে
অঁ কৈ যক। পাৰি বাৰু এইবাৰো ত' মই মানে এনেই গৈছিলো আৰু ইমান ফুৰা চুৰাটো নহল বাৰু
সেইটোৱে আকৌ যাওঁ এবাৰ ফুৰিবলৈ যাম
ফুৰিবলৈ যাওঁ লাগি লগৰবিলাকৰ লগত
উম! তাকে
কেইজন কেইজন ওলাব তোমাৰ?
মোৰ তোমাৰ হেৰি
মোৰ তোমাৰ নহয়, তোমাৰতো!
মোৰ এজনে ওলাব মই এজনীকে নিম।
আচ্ছা
ধেই নিনো মানে
ঢেৰ ঢেৰ মানুহ গ'লে পইচাটো কমকে কৰিব ভাড়া চাই, এতিয়া কি কিবা এটা গাড়ী এটা বুক কৰিলে যেনে ধৰি লোৱা আৰু দুই হাজাৰ ললে আমি এতিয়া তুমি দুজন হলে দু এক হেজাৰ এক হেজাৰকে পৰিব চাৰিজন হ'লে অনলি পাঁচশ পৰিব যিমান বেছি মানুোহ সিমান বাকি যাব ডিষ্টষ্ট্ৰিবউচন হ'ব আৰু পইচা কম পৰিব
বেছি মানুহ গলেও অকৌ তোমাৰ ভাল নালাগিব নহয়
এইটো কি কথা আকৌ বেছি মানুহ গলে ভাল লাগিব?
মোৰ বেছি হুলস্থুল হলেও ভাল নালাগে অ।
কি মানে কি কব খুজিছ মানে কি মানে তুমি ইন্তবাৰ্ট বুলি কব খুজছা নেকি।
না না মহহিন্দ্ৰ ভৰণয়
উম
ত মানে অলপ অকমান মানে। উৎপাত কৰিব লাগে কিছুমান মানে বেছি উৎপাত হৈ দিয়ে যে সেইকাৰণে মানে ভাল নালাগে? এটা লিমিটত থাকিব লাগে মানে তেনেকুৱা টাইপ।
পেইচা ভবাৰি কিমান
হা
অ তোমাক কৰা নাই মাক কৈছো।
আচ্ছা মাহঁতৰ খবৰ কেনেকুৱা?
হেল্ল' মিষ্টাৰ।
হেল্ল'
মাহতৰ খবৰ কেনেকুৱা?
মাহত খবৰ ভালে।
অৰুণাচল। মেঘালয় গৈছে নেকি মেঘালয় য ন শ্বিলং।
কোৱা কোনটো জেগা ভাল মইতো ফুৰাই নাইচোন?
তুমি গৈছা।
নাই মই যোৱা নাই। লগৰ বিলাকে গৈছিলো এইবাৰ মানে ফটো চটো চাইছিলো আৰু।
আত্ছা মই তাকে কলে যাও ভাবিয়ে পোৱা নাইও?
তোমাৰতো টেনচন নাই বাৰু ইমান। পইচাৰ টেনচন।
নাম। পেৰেণ্টছত পাৰ্মিচন নোলোৱাটো আটাইতকৈ ডাঙৰ টেনচন আৰু।
তেনেকুৱা নি নিচিনা মানে টেনচন মানে ক'তো নাই মানে। তোমাৰতো পেন্ছে একো নকৰে মোৰতো পেন্ছ। তামাম ষ্টিক জানাই আৰু।
পৰেঞ্চ যে খাই দিবা নেকি তোমাক?
আহ মোক লগৰজনীৰ ঘৰত বাৰ্থডে গলেও মানে কলে কৰি থাকে তোমাৰ। পাঁচ তলত মানে থাকিবই নিদিয়ে।
তই কি আমি ট্ৰিপো এদিনৰ কৰিম নেকি বোলে মৰ্ণিং কৰিছো পাঁচটা আগত ঘূৰি আহিছো?
না মই থকাকে মাথা মাৰিছো সেইটোৱে ঘৰৰ পৰা পাৰ্মিচনটো? উলিয়াব পোৱা নাই।
বোলো এদিন দুটা মানত ওলাও অৰুণাচল পাঁচটালৈকে ঘূৰি আহিব গৈছো হু হু
এনেকুৱা নহয়। হুি
উম
ফকতীয়া কৰি দিয়া তুমি মোৰ লগত সদায়।
মইতো সঁচা কথা কৈছো পাৰিতো এদিনত এদিন ট্ৰিপ
ঘূৰি আহিব পাৰে এদিনত এদিনত কি এদিনত তোমাৰ দুবাৰ তিনিবাৰো অহা যোৱা কৰিব পাৰে মই কৈ। গৈছো তো এনেই।
সেইটো।
থকাকে যাব বিচাৰো আৰু।
দুই তিনিবাৰ হৈ যাব পাৰি আৰু।
কিয় নোৱাৰি আমাৰ। আমাৰ ইয়াৰ পৰা ওচৰ হয় শুন।
অহ তুমি তোমাৰ নেবাৰ ঘৰত পাঁচ চাৰ পৰা যা।
আৰে তুমি কত তুমি। তেজপুৰত নাথাকা জানো।
নহক নলও
ক'ত।
নগাঁও
তোমাৰ পৰা বহুতেই দূৰ বেটা আমাৰ ইয়াৰ পৰা বহুত ওচৰ আমাৰ ইয়াত বৰ্ডাৰত আছে বুলি ক'লো বেয়া নহয়। আমাৰ ঘ ইয়াৰ পৰা খুব বেছি এক ঘণ্টা দেৰ ঘন্টা লাগে। হা
বুজিলা।
এক দেৰ ঘণ্টা মাত্ৰ।
অহ সেইকাৰণে কৈছো এবাৰ দুবাৰ তিনিবাৰ হ যাব পাৰে বুলি হুি মই কি জডিং কৰা বুলি ভাবিলা নেকি।
অহ তো।
উম।
তো
নহয় ৰে বাচ্ছা তোমাক মই এনেই বাচ্ছা বুলি নামাতোতো তুমি বাচ্ছাই আছা।
বাচ্ছা নহয় দাদা
দাদা মাই ফুত।
আমাৰ ইয়াৰ পৰা মই খুড়াৰ লগলৈ যেতিয়া গৈছিলো আমি ৰখি ৰখি মৰ্ণিং সাতটাত গৈছিলো। তাত দহটা মানত পাইছিলো সাত। তাত আঠতো ন তো দচ তো তিনি চাৰি ঘণ্টা। দূৰতো আছেই বাৰু খালি আমি সৰু গাড়ী লৈ গৈছো। সৰু গাড়ী এয়া অলপ জল্দি হয় আৰু পাৰ্চ গাড়ী হলে।
নগাঁওহে তোমালোক মই তোমাৰ। অহ মৰিগাঁ নগাঁও কোনডোখৰ থকা।
নগাওঁ সতি কলীবাৰ।
আত্ছা।
অ ইয়াৰ এটা যে ক'ৰ আছে হাতীগাঁৱত চিনি পায় নক ক ক'ৰ এটা। কৰ্ কট ডিষ্ট্ৰিকত। হাতীগাঁৱ যে এ তটা দৃষ্ট্ৰিক কত আছে।
হাতীগাঁওষ্ট নাই শুনা মই তোমাৰ ৰিচেণ্ট মৰিগাঁও থাকি আহিছো মানে তোমাৰ
আচ্ছা আচ্ছা আচ্ছা।
ত নগাঁওলৈ কিবা হৈছিলে চাগে প্ৰগ্ৰেম পাহৰিলো।
উম।
সেইটোৱে আৰু এতিয়া সেইকাৰণে ঘৰৰ পৰা পাৰ্মিশনতটো উলিয়াই অকমান ফুৰিব যোৱা মা। কমাৰছোঁ আৰু।
এ কি পাৰচ ল ম লে এদিনত গৈ আহিম আৰু হৈ যাম।
হ'ব দিয়া মোক ভাত খাব মাছ তুমি। খাই মেলি প্লেনটো অলপ বনোৱা তাৰপা মোক কল কৰিবা ঠিক আছে।
ঠিক আছে মই কৈ আছো বাৰু পইচাটো তুমি দিবা ন অলপ বেছিকে মানে সৰহে।
হেললেও।
পইচাটো অলপ তুমি সৰহকে দিবা বুলি কৈছো। হেল্ল'।
অ তুমি মই কৈছো যে তুমি, প্লেন টো বনোৱাৰ পাছত মোক কল কৰিবা মোক ভ। সাত খাওঁ।
আহ খাই লওঁ খুৱাই লওঁ মই ফোন কৰি আছো বাৰু, লগৰ বিলাকক সুধি।
তুমি ভাতটো খোৱা নহলে তুমি বতাহত ৰুই যাবা হা।
মুক খা খা বহুত ভাল যুগ আছিলে ভাল যুগ।
মই সদায় ভাল যোগে কৰো তোমাৰ নিচিনা নকৰো নহয় হক দিয়া।
উম।
দিয়া হ'ব দিয়া। বেছি হ'ল।
মাই মাৰিব ভাত খাই লোৱা।